হেল্ল' হেল্ল' অ' কোৱাচোন।
কি কৰি আছা।
হেল্ল' এনে বহি আছো তুমি কি কৰি আছা। হেল্ল' তুমি কি কৰি আছা।
মই মই এনেই বিচনাতে শুই আছো গৰম যিহেতু পৰিছে।
অ, আমাৰ এই ফালে বৰষুণ পৰি আছে মই সেইটো কাৰণে বিচনাতে আছো।
হেল্ল'
বৰষুণ পৰি আছে। আৰু কোৱা আৰু মানে মোৰ মাতটো ক্লিয়াৰলি অহা নাই নেকি?
অ, বৰষুণ পৰি আছে মোৰ মাতো শুনি পাইচা নে নাই তুমি। অ, তোমাৰ তোমাৰ মাত- তোমাক
কথাটো কোৱাৰ সম-
অ, ছেম মোৰো তেনেকে শুনা দি আছে। মানে তুমি যোনটো কথা কোৱা না- দুই তিনি ছেকেণ্ডৰ পিছতে তোমাৰ কথা- টো মোলৈ আহে।
মানে মাতটো অকণমান-
মানে তোমাৰ মই মাতটো মানে শুনি পোৱা নাই তোমাৰ ভইচ ব্ৰেক হৈ আহি আছো মাতটো। হেল্ল এতিয়া খুনিছা তোমাৰ আৱাজ টো ভইচ- হৈ আহি আছে হেল্ল'-
অ, সেই একেই হয় জানো কিয়-
মাত নাজানো কিবা প্ৰব্লেম আছে নেকি ময়ো- মানে তোমাৰ মাতটো খুনা শুনা পোৱা নাই মই হেল্ল' -
মাত মাতটো অকণমান হেৰি হৈছে মানে মাত -
মই তোমাৰ পুৰা ভইচ ব্ৰেক আহি আছে একো শুনি পোৱা নাই। মই তোমাৰ মাততো একো শুনি পোৱা নাইতো- শুনি আছো তুমি কোৱাচোন তোমাৰ মাতো মই বিলকুল শুনি পোৱা নাই।
মানে মোবাইলটো অকণমান কাণৰ ওচৰত লোৱা।
কাণৰ ওচৰতে থৈছো বাৰু ফোনটো।
এতিয়া শুনিছা?
এতিয়া শুনিছো শুনিছো।
অ এতিয়া কোৱা মাত্ৰ অকণ প্ৰব্লেম হৈ থাকে চাগে এপটোত।
অ হ'ব পাৰে তোমাৰো আৱাজটো মানে অকমান লাহে ধীৰে মানে কাটি কাটি আহিছে।
অ এইটো নেট প্ৰব্লেম।
অ নেট প্ৰব্লেম আৰু তুমি ভাত চাত খালা নে। হেল্ল'।
খালোঁ খালোঁ মইও খালোঁ এ অকনমান আগত খাই উঠিছো হে।
অ ৰুটি বনাই ৰুটি খালোঁ।
অ ৰুটি খালা।
অ ৰুটি খাইছোঁ।
অ ঠিকে আছে ৰুটি কিহৰ সৈতে।
ৰুটি দালি বনাইছিলে তাৰ পিছত আৰু ফুলকবি আলু চব্জি বনাইছিলে। মানে ড্ৰাইভ।
আচ্ছা।
আৰু লগতে চাহ আছিলে চাহ চাহটো বাৰু মই নাখাওঁ।
অহ।
কেতিয়াবা খালে কফিটো খাওঁ বাৰু কেতিয়া কেতিয়া।
ঠিকে আছে তুমি এনেই কবি ভাজি খোৱো?
উম উম কবি ভাজি মোৰ ফেভৰেট কলি ফ্লাৱাৰ মোৰ ফেভৰেট।
অহ এয়া মোৰ কেপচিকাম ফেভৰেট হয়।
কেপচিকাম মোক ভাল নালাগে কেপচিকামটো কেনেকা টাইপৰ লাগে।
চবৰে বেলেগ বেলেগ। টেষ্ট আছে না অ চবৰ বেলেগ -বেলেগ টেষ্ট আছে।
সেইটোৱে এতিয়া ঘৰতে আছে নে?
বাৰু অ ঘৰতে আছোঁ।
আচ্ছা মা মাহত ক'ত?
উম দে চোতালতে বহি আছে।
বৰষুণ দিছে নহ।
বৰষুণ দিছে মানে চোতাল মানে বুজি পালা নহয় এইটো মানে যোনটো ঘৰৰ বাৰাণ্ডা থাকে না তাতে চকীত বহি আছে
আচ্ছা আচ্ছা বৰষুণ জোৰ চ দিছে নেকি
বৰষুণ মানে ইমানো জুৰিকে দিয়া নাই লাহে দিটো দি আছে
এ যাব
বতৰটো বেয়া অ
ৰ'ড শ্ব'ত টো নাই নে আমাৰ ইয়াত বহুত ৰ'দ আমাৰ ইয়াতো দিব চাগে লাহে লাহে
হ'ব পাৰে দিব পাৰে চব জেগাতে উ মানে এতিয়া বেলেগ বেলেগ উ ৱদাৰ তুমি ঠিকে কৈছ তোমাৰ চাইডত বেলেগ মোৰ চাইডত বেলেগ
সেইটোৱে আমাৰ আমাৰ বজাৰত বৰষুণ দি থাকে আমাৰ ঘৰত ৰ'দ দি থাকে
আমাৰ আমাৰ ইয়াতো খেয়াই ৰাতিপুৱা যদি ৰ'দ দিব নহয় দিনটো মানে অকণ ডাৱৰীয়া কৰিব আৰু ৰাতি বৰষুণ
উম হেৰি হয় ৰাতি যদি অকণমান ৰাতিপুৱা যদি অকণমান বেছিকে ৰ'দটো দিয়ে ৰাতি সময়ত অকমান বতৰটো বেয়াই কয়
অ বতৰতো বেয়া কৰিলে অকন ভালে লাগে বাৰু গৰম ঠাণ্ডা গৰম ঠাণ্ডা
সেইটোৱে মানে অকণ বতাহ চতাহ মাৰি থাকিব লাগে
উম বতাহটো আৰু নদীৰ ওচৰত থাকিলেহে ন বতাহ বলিব
অ নদীৰ ওচৰত থাকিলেতো বহুত ব নদী আছে নাই ওচৰত
উ উম আমাৰ ইয়াত নদী নাই নদী অকণ দূৰলৈ যাব লাগে
আচ্ছা যোৱা নে
অ কেতিয়াবা কেতিয়াবা যাও সপ্তাহত এদিন দুদিন লগৰ পালে অ বতাহটো বলে মজা পতা বলে পিকনিক চিকনিক খাবলৈ ভাল হয়
অহ অ অ অ ওচৰ পে এনেকুৱা প্লেচ আছে ন
উম মানে অকণ অ আৰু পিকনিক স্পট আছে মানে কেতিয়াবা বৈ কিনে বহি কিনে নিজে কিবা কিবি বনাই কিনে নিকনে খাব পাৰিম
অ মানে লগৰ কেইটা লগৰ এটা দুটা থাকিলে ভাল লাগে আৰু
অ লগৰ কেইটা ক্ষতি গ'লে ভাল লাগে
আচ্ছা এতিয়া হেৰি গৰম বন্ধটোো এতিয়া ন
উম জানো গৰম বন্ধ মানে এতিয়া মই উম পিকনিক চাওঁ এতিয়া ভাবিছো তো যাম বুলি মানে এতিয়া চবৰে পৰা পইচা গোটাব লাগিব না পইচা নিদিলেেতো কেনেককা যাম
আহ নাই কথা চথা পাতিব লাগিব গোটেইকেইটাৰ লগত যে যাবনে নাই
তুমি অকণ চাবা আহকিল তোমাৰ লগৰ কেলাৰ লগত
অ মই কৈছো আমাৰ এ পোন্ধৰ তাৰিখ মানে হেনো শ্বিলং যায়
উ উ
কৈছো সিহটো সেয়াই কৈছে হেনো যাম বুলি
উম দহ বাৰ তাৰিখে ওললাই গ'লে হ'ল পোন্ধৰ তাৰিখে যদি যাবা
অ এই তেনেকুৱা মানুহতে যাম
গৈ কিনে অকণ গা পা ধইকনে বহত দিন গ ন নদীৰ পানী ইয়উজ কৰা নাই
উম বহুত মজাালকে ঠাণ্ডা পানী ন গৰমত থাকি থাকি ঠাণ্ডা পানী দি গা ধুই মজাই বেলেগ
অ সেইটোতো ভাল লাগে বাৰু। এ তাত যাওঁ আৰু অকন কিবা কিবি তাত বনাই কেনে খাম বনাই কেনে খাই ভাল লাগে বোধহয়।
অ তাত বনাই বনাই বনাই খোৱা হেৰি আছে জেগা আছে বনাই গৈ খালে কিবা এটা আমেজই বেলেগ লগৰ কেইটাৰ লগত।
অ অ।
ভালকে মনত ৰখি যাব যে হেৰিত গৈছিলো শ্বিলং গৈছিলো বনাই গৈ খাই পেলাই আহিছো।
উম উম। তাকে আৰু উম মইতো এনে ভাবিছো। কোনফালে মানে মোৰ লগৰ কেইটা মানে শ্বিলং নাযাওঁ বুলি কৈ আছে।
কিহত যাব এনে পিছে?
মানে বিচাৰিছে মানে। সিহঁতে যেনেকা কি মানে। মানে পিকনিকটো বাৰু গাঁৱতে মানে গাঁৱৰে নদীত খাম বুলি কৈছে অ। পাহাৰীয়া যোৱাত মানে অৰুণাচল চাইদত। সেইফালেই যাম বুলি কৈ আছে উম উম।
অৰুণাচল চাইডত পৰে নেকি?
উম উম।
আচ্ছা আচ্ছা,।
সিটো কাৰণে তাত যাওঁ বুলি ভাবিছোঁ।
ঠিকে আছে ঠিকে আছে লগৰে যাব নহ লগৰ এনে কেইটা যাব?
লগৰ এনে যাব তিনি তিনি চাৰিটা মান যাব। মানে লগৰৰ লগৰ যাব না, মোৰ লগত। দুজন গ'লে তাৰ লগৰৰ লগত দুজন যাবতো চাৰি পাঁচজন হৈ যাম মানুহ।
অ আচ্ছা তেনেকে এনেকে লগৰ তেনেকে হেৰি কৰি গলে ভাল লাগে।
অ অ অকলে অকলেটো কি খাবলৈ মজা নালাগে যাবলৈ ভাল নালাগে।
অ সেইটো অকলে গলে মানে মোক কিবা ভাল নালাগে এতিয়া লগৰ লগত যাব পাৰিলে। এটাই বনাব এটাই মানে কি মানে থাকি ভাল লাগে আৰু।
অ কিবা এটা বেলেগে ফিল আহে।
অ বেলেগ এইটো ফেমিলিৰ লগত গ'লেও এইটো ফিল নাহে।
অ এইটো।
টোপনি টোপনি ধৰিছে আজি ৰাতি নুশুলা নেকি?
ৰাতি গোটেই গেম খেলিছোঁ।
অ মোৰ নিচিনা মই ৰাতি বহুত গেম যে কি গেম খেলা ফ্ৰ্ৰী ফায়াৰ? অ আচ্ছা আইদিটো দিবা মইও খেলোৱে।
অ হ'ব অ আইডিটো দিম বাৰু। মানে খেলি থাকোঁ আৰু কি কৰিম দাইমণ্ডন দাইমণ্ড। এতিয়া ডায়মণ্ডত পেলাই দিছে নহয় হিৰাইকৰ পৰা।
আচ্ছা আচ্ছা।
তাকে আৰু উম চিজন চেঞ্জ হৈছে আকৌ মানে। উঠি আছে যেনে তেনে অ আপডেট দিছিলোঁ।
বেলেগ কৰি পেলালে চব।
উম উম মানে কি ক'ম আৰু গাড়ীনাও মানে বহুত টকা কমাই আছে আৰু।
বহুত।
সিহঁতক মানে টকা থব জগা নাই না সেইটো কাৰণে এতিয়া পুৰা গেম আপডেট দি আছে। ছিজন চেঞ্জ হৈ আছে কি ক'বা পুৰণা কেইটা।
পুৰ পুৰ অল্ড পিক অল্ড পিক এইবিলাক বেলেগে আছিলে। এতিয়া কি কৰি পেলালে।
সেইটোৱে সময়ৰ ক্ষতি বাৰু।
উম।
সময় আহিলে তুমি মই চবে সলনি হৈ যাওঁ না।
উম সেইটো হয়েই।
সেইটো কাৰণে সিহঁতেও ভাবিছে আমাৰ ফিউচাৰ আমাৰ মানে লাইফৰ জিন্দগীৰ পৰা মানে পুৰা। কম্পেয়াৰ কৰি আছে।
অকণমান বেলেগকৈ দিছোঁ।
আহা।
উ এনে লেবেল
এ এতিয়া লেভেল মই ফিফটি ফৰত আছো।
আচ্ছা আচ্ছা। ঠিকে আছে।
বাৰে
হেল্ল'
উম কোৱাচোন শুনি আছো।
কোনোবা আছে কোনোবা আহিছে নেকি?
উম বাহিৰত কোনোবা আহিছে সেইটো কাৰণে ময়ো অলপ বাহিৰত ওলাই গৈছো।
আচ্ছা আচ্ছা। তোমাৰ ঘৰৰ অৰুণাচলৰ কোন চাইডত পৰে মানে?
উম চ টাৱং চাইড চিনি পোৱা নহয়?
অ, অ, অৰুণাচলৰ টাউনতটো
নহয় তাৱাং তাৱাং
অ, তাৱাং
ধিৰাং বুলি শুনিছা নহয়?
অ অ অ অ অ অ।
ধীৰাং সেইটো তাতে আছে।
আচ্ছা আচ্ছা।
ধিৰাং চাইডতে চাল এ তাৱাং গৈছো এতিয়া গৈয়ে থাকো মানে কি কবা আৰু।
লগতে টকাও থাকিব লাগে আৰু এইফালে আৰু তং কিমান ফুৰি থাকিম আৰু তাকে ভাবি কিনে অকণ পইচা কমাও বুলি য'তে ত'তে আৰু মাথা মাৰি আছো। এ একতো বেছি দিন হোৱা নাই কালি পৰহিহে আহিছো।
চমেট আহিছে জানো।
উম বাৰু আহিলে।
কিমান মান আহিলে এনে।
উম এ ওৱান কে আহিছে।
আচ্ছা আচ্ছা।
তাকে এতিয়া মইও মানে কনফিউজ আছিলোঁ আহিব নাই মানে ট্ৰাষ্ট নাছিলে মানে কেতিয়াও কৰা নাছিলো ন এনে
অ, এনেই আহিলা এতিয়া।
অ এতিয়া মানে কোনোবা জানো মোক কোনে গ্ৰুপত এড কৰি দিলে গ্ৰুপত চাই চাই আৰু। তাৰপিছত আৰু এপ টো ইনষ্টল কৰি কেনে লাগি গ'লো পুৰা।
ই লাগে
কি দ দিনডালত দুঘণ্টাটো ডিউটতে গুচি যায়।
উম।
প পাঁচজনৰ লগত কথা পাতিলে।
এনে এতিয়া টাস্ক কিমান হ'ল?
মোৰ টাাস্ক কেনে এতিয়া টুৱেণ্টি।
টুৱেণ্ট ন?
উম উম।
ঠিকে আছে
আৰু ময়ো লাষ্ট ষ্টেথ লাষ্ট ষ্টেজত আছো আৰু
অ থাৰ্টি থাৰ্টিলৈকে থাকে ন
অ থাৰ্টি লৈকে থাকে
আচ্ছা
এতিয়া অকণ অকণ ওচৰে পুচৰে পাই আছো আৰু ঘিচটি পিচটি তাৰ পিছলৈ কি হ'ব আকৌ নাজানো
ফ্ৰী থাকিলে ক'লেই হ'ল
উম-উম।
সেইটোৱেইে।
আৰু আজি ক'ত যাব সন্ধিয়া টাইমত?
হা কি কৈছা?
সন্ধিয়া টাইমত ফুৰিব ফুৰিব নোযোৱা আৰু।
অ, সন্ধিয়াতোই মানে ফুব মানে কি যাওঁ লগৰ কেইটা কেতিয়াবা আহিলে যাওঁ। এনেই-এনেই অকলে এনেকে গৈ ভাল নালাগে।
দিয়া তেন্তে মই তোমাৰ লগত পিছত কথা পাতো ন।
হা?
পিছত - পিছলৈ কথা পাতিম পিছত কল কৰিম আহ পাব।